হেল্ল'। নমস্কাৰ। হয়, কি খবৰ আপোনাৰ? মই য়ে অফিচৰ পৰা আহিলো, এতিয়া অলপ জিৰাই আছো। বিশেষ একো কৰা নাই, বাকী তোমাৰ কোৱা?
মইও অলপমান মানে ৱেব চিৰিজ চাই আছিলো এতিয়া
আচ্ছা। পিছে ইাৰে অসমৰ বতৰটোতো এতিয়া অলপ গৰম, গৰম বৰষুনো দি আছে।
এ, বতৰৰ কথা কি ক'ম আৰু মানুহ মানে থৰি গম পাব, এতিয়া বতৰ টো কি কৰে কিনে বতৰ মানে হৈছে আপুনি অনুমান কৰিব নোৱাৰে বতৰৰ কি হয় কি নহয়, এই ৰ'দ এই বৰষুণ আৰু কথাটো হ'ল কি এ, উত্তৰ পূবৰ বতৰটো বেছি এনেকুৱা।
বেছি সেইটোয়ে এ বিশেষ কিবা উ', ক'ৰবাৰ ঘূৰিব যোৱা।
নাই একো তোগে বনোৱা নাই। ঘুৰিব যাম। কৰ'বাত বা কিবা সেইবোৰ একো কৰা নাই।
আচছা আচছা মই ভাবি আছো। এবাৰ মেঘালয়লৈ ঘুৰিব যাম। ঠাইখিনিও বহুত ধুনীয়া উম অ' মই অ' একেলগে যাব পাৰিম মস এইটো? উম, বহুত-বহুত কেইটামান ঠাই আছে ধুনীয়া ধুনীয়া ঠাই, জোগা খিনি নামটো ভালকে মনত প কাৰণে মোৰ লগৰ কেইজন মান কলে তাতে যাবৰ কাৰণে। ত' ঠাই-ঠাইখিনি বহুত ধুনীয়া। চেৰাপুঞ্জি এইফালে এইবিলাক জেগা।
লাইট লোম এইবোৰ যাব পাৰি আৰু
সেটো তলুম যাম তাৰে মানে ক'ব গ'লে তাৰে বতৰ ধুনীয়া তাতে বেছি গৰম নাই আৰু যোৱা ঠাইখিনিও বহুত ধুনীয়া যোৱাৰ সময়তো তুমি গাড়ী ঘোড়া বহুত ধুনীয়া ধুনীয়া এ, খাব পাৰিবা।
ঠিকে আছে। গ'লে মানে অব শুনি
ঠিক আছে। অ' মইতো গ'লেই এতিয়া মই গ'লে কম তেনেকুৱা আৰু কোনোৱবাই যাব নেকি তোমাৰ লগত
নাই মোৰতো সেনেকে য যোৱ। কোনো মানুহ নাই। সেইকাৰণে মই ক'লো আপুনি গ'লে মানে কো বুলি
ঠিক আছে। ঠিক আছে।
বাকী ৱেব ধৰি লওক কিবা চলচ্চিত্ৰ কিবা চলচিত্ৰ আপুনি একদম আহ', এতিয়া মানে এইটো সময়ত কি চাইছিলে।
ইটো সময়ত নতুনকে মই এখন সেই হিন্দী মানে সৰু চলচিত্ৰ আছিল। এইটো নামটো হ'ল আমতো বিশেষকে মনত পৰা নাই। কিবা হেৰি এই কি কাই গ্ৰাম চিকিৎসা চালে বুলি শোৱা ন আছিল। সেইখন চালো বহুত ধুনীয়া লাগিছে।
সখননৰ ৱেব ছিৰিজ ন সেইখন
টিভি শুন মতে তাৰে এই মিউজিক কম্পজ চাগে। আমাৰ অসমৰে এজন এই উম অনুৰাগ শইকীয়া তয়া কৰিছে। শুনা মতে তেনেৱা লাগিছে। এই গ্ৰামত কিছ ন ন টিভি এ টিভি এ
খন গোটেই পঞ্চায়ততো সে কৰিছে।
উম',
উ', সেইয়ে মানে মানুহজন অলপমান হেৰি মানে অ', কি কয় বহুত মানে অভিজ্ঞতা থাক বহুত মানে একদম মানে প্ৰসৰ মানুহজন
হয়।
মইতো বুজিছো। বুজিছো আৰু এতিয়া
য়া বাকী কোৱা আজি ৰাতি কি খাবা? কি বনাবা?
ৰাতিনো কি বনাম?
কি বনাবা কোৱা।
অলপমান পানীতিয়া ভাত দিয়ে খাব লাগিব আৰু মানে একো বনোৱা বিশেষটো নাই।
আচ্ছা। আচ্ছা, ঠিক আছে।
অ।
আচ্ছা, পিছে ভাত খোৱাটো হ'বই। চবে খবৰ ৰাতি হ'লে বাকী কোৱা তুমি তোমাৰ প্ৰিয় প্ৰিয় ৱেব চিৰিজ।
মোৰ প্ৰিয় বুলি ক'ব গ'লে, পঞ্চায়ত। সেইখন চাই মই ইমান ভাল পাইছোঁ মানে, তাৰে মানুহৰ অভিনেতা মানে অভিনেতা বিলাকে যেনেকুৱা অভিনয় কৰিছে, মই মানে একদম কি ক'ম আপোনাক, ক'বৰ কাৰণে ভাষা নাই, শব্দ নাই। মানে, ইমান ধুনীয়া অভিনয়, মানে চব এনেকুৱা লাগিছে একদম
সিহঁতে যেন হেৰি, অভিনয় কৰা নাই একদম, নিজৰ লগত চলি আছে এনেকুৱা নিচিনা আৰু। ভাল লাগিল চাই, আপোনাৰ প্ৰিয়?
মইতো ক'লোয়ে, মোৰ প্ৰিয় মানে ক'ব গ'লে, প্ৰিয় বহুত আছে, ত' মই ঠিক একে এনেকে একো মানে, প্ৰথম স্থান, দ্বিতীয় স্থান দিব নোৱাৰিম মই। বাট, মোৰ যেনেকে তুমি কৈছা, পঞ্চায়ত ছেম, মোৰো পঞ্চায়ত বহুত ভ মানে, মোৰ প্ৰিয় হয় আৰু গৰম এই কি, গ্ৰাম চিকিৎসালয়। এইখনো বহুত ভাল লাগিছে, আৰু আছে, বহুতো আছে, পাহৰি গ'লোঁ, বাট মইটো অ', মানে কি? ইণ্টাৰনেচনেল।
হেল্ল'।
হেল্ল', শুনা পাইছা আছা? অ', তাৰপিছত আন্তঃৰাষ্ট্ৰীয় মানে, ৱেব ছিৰিজৰ ভিতৰত কিবা এটা ভাল লগা আছে নেকি তোমাৰ? হেল্ল', শুনা পাই আছা? হেল্ল', শুনা পাই আছা, উত্তৰ দিয়া। অ', ময়ো শুনা পাই আছোঁ।
অ', বাকী থাকে গ্ৰাম চিকি
অ', অ', বহুত ভাল হৈছে। মাতটো অলপ মাজতে অলপ ডিষ্টাৰ্ব দিলে, একো নাই, আকৌ আমি কন্টিনিউ কৰোঁ কথা।
ত', মানে মাজে মাজে সমস্যা হয় চাগে।
নাই, নাই, অলপ নেটৱৰ্কৰ প্ৰব্লেম হয়। বাকীটো তুমি ঠিকে চব শুনা পাইছা চাগে।
অ', মই পাই আছোঁ, দিয়ক।
আচ্ছা, আচ্ছা, তুমি আচ্ছা। তোমাৰ প্ৰিয় আৰু কেইটামান নাম কোৱা, ভাল।
অ', বাকী পঞ্চায়ত মই গ্ৰাম চিকিৎসালয় চালোঁ। ভাল লাগিল, মানুহৰ জীৱনৰ মানে, মানুহৰ গাঁৱৰ জীৱনৰ- মানে, জুন খিনি মানে মানে, জুন বিলাক বস্তু পাব লাগে, ধৰি লওক এতিয়া। ত', চিকিৎসাটোতো বহুত, মানে, পাবলগীয়া বস্তু। এইটো মানুহৰ মৌলিক অধিকাৰ। যাৰ মানুহৰ স্বাস্থ্যজনিত মানে, এইটো অধিকাৰ হয়, ৰাইটচ হয়। মানুহবিলাকে পায় এইটো অধিকাৰতটো ত' সেনেকে, মানে, কিছুমান গাঁৱত এতিয়াও, মানে, চিকিৎসালয় নাই। থাকিলেও, মানে, মানুহে অলপমান এইবোৰে ভষ্টাচাৰ কৰে ত' গ্ৰাম চিকিৎসালয় সেইবোৰ কুকুৰৰ ওপৰতে বনোৱা হয় আৰু মোৰ বিৰাট ভাল লাগিল চাই পিনে।
অ এই এইখনৰ পৰা মানুহে মানে জনক এইটো জন মানে মত ভাল এটা কিবা ভাল মেছেজ দিছে। ভালদৰে শিক্ষা দিছে, এইটোৰ পৰা চাই কিনে মানুহে বহুত কিবা-কিবি শিকিব পাৰিব। তেনেকুৱাতে এইবোৰ মানে কব গলে, উম। তে, বাকী
আপুনি যদি কিবা এখন চাই ত' চাই পিনে যদি একো এটা শিক্ষা মানে মানে ধৰি লওক আৰু কিতাপেই হওক বা ৱেব ছিৰিজে হওক বা আজি চিনেমাই হওক যিয়ে নহওক কিবা এটা যদি আপুনি বাৰ্তা দিব নোৱাৰে সমাজত তেনেহলে সেইখন চাই একো লাভ নাই।
লাভ নাই অ, আৰু এটা বিশেষ কবলগীয়া কথা তুমি এতিয়া চলচিত্ৰ যিমান চিনেমা ৱেব চিৰিজ আছে তাতে ভাল বস্তু বেয়া বস্তু দুটাই থাকে। সবেই মানে এইটো এটা অভ্যাস ল'ব লাগে। যে এই ভাল বস্তুটো যদি ফটো মানে বস্তুটো যদি আমি লৈ, লওঁ। আৰু ভাল বস্তু যদি কাম কৰো, বেয়া বস্তু যদি বেছি হেৰি নকৰো এইটো। বেয়া বস্তু ভাল বস্তু দুটা থাকিব। ভালবস্তুটো চবতকে বেছি হেৰি কৰিব লাগে।
থাকে, থাকে। ভাল বস্তু বেয়া বস্তু দুইটাই থাকে কিন্তু আজিকালি কিছুমান মানে চলচিত্ৰ বা কিছুমান মানে এ নাটকত কেতিয়াবা এনেকুৱা বাৰ্তা নিদিয়ে মানে বনাব লাগে বনাই।
উম, হয়, হয়।
সুফল নাই একো মানে একোৱে নাই ত' তেতিয়া মানুহে ল'ব কি? ভালো কিছুমান বস্তুৰ পৰা ভালো যায়, কিছুমান বস্তুৰ পৰা বেয়াও যায়।
তেতিয়া ল'ব মানে কি তেতিয়া বেয়া থাকিব যদি একো বস্তু ল'বই নালাগে সেইখনৰ পৰা হৈ গল।
সেয়েতো কিছুমানৰ মানে এনেকুৱা হয়, ভালো নাথাকে, বেয়াও নাথাকে, এনেই অৰ্থ নাইকিয়াকে বনায়।
উ, কিন্তু কিছুমান মানে তেনেকুৱা হেৰিত বনাই। অলপ মনোৰঞ্জন টাইপৰ বনাই ত' তেনেকুৱা এটা মেছেজ না, নাথাকে, মানুহৰ হাঁহি, ফুৰ্তিৰ টাইপৰ বনাই।
এই নহয়, নহয়, নহয় কিছুমান মই এইবিলাকৰ কথা কৈছো। যোনবিলাক মানে একোৱে নাই সমাজত একোৱে দিব নোৱাৰে ধৰি লওক কিছুমান আছে। চিনেমা এনেকুৱা কিছুমান এনেকুৱা চলচিত্ৰ আছে। য'ত মানুহে একো নাপায় মনোৰঞ্জন হাহা, কান্দা হাঁহা কন্দোটোৱেটো মানুহৰ মনোৰঞ্জন ন এতিয়া যদি আপুনি কান্দি আছে এখন চিনেমা চাই তেনেহলে আপোনাৰ মনোৰঞ্জন দিয়াত সেই সফল হৈছে। কিন্তু কিছুমানে এনেকুৱা সমাজক বাৰ্তা দিব নোৱাৰে ত' সেনেকুৱা মানে কি হৈ যায় সমস্যাটো তেতিয়া মানুহে বস্তুবিলাক বুজি নাপায় মানুহে বস্তুবোৰ
মানে এতিয়া ক'ব গলে মানে কি হয়, বহুত ধৰণৰ চলচিত্ৰ হোৱা নাই, ঠিক আছে। ত, চবেই চেষ্টা কৰে কি, কিবা এটা মই নতুন দেখাও হেৰি ত' এনেকুৱা হৈ যায় যে, বহুত কিছুমান উ, ক্ষেত্ৰৰ মুভি আছে। এইবিলাক আমি সমাজত কিবা এটা মেছেজ দিম কিছুমান আছে। যে মনোৰঞ্জন হেৰিত মানে মূল্যৰে বনাই তেনেকুৱা। ত' মানে চব বস্তুৰ আশা কৰিব নালাগে যে মই কিবা এটা নতুন বস্তু শিকিব পাৰিম।
হয় হয় হয়। একোত আশা কৰিব নোৱাৰি এতিয়া আপুনি কিবা এটা বস্তু শিকিব হ'লে আপুনি নিজে শিকিব লাগিব। ঘৰৰ পৰিয়ালৰ পৰা শিকিব লাগিব। আপুনি যদি এখন চিনেমাৰ ওপৰত ৰখি থাকে তেনেহলে এইটো আপোনাৰ মূৰ্খতা কিন্তু কথাটো হ'ল কি যদি আপুনি যদি চিনেমাৰ পৰা ভালখিনি লব পাৰিছে তেনেহ'লে আপুনি মানে ভাল শিক্ষা পাইছে আৰু সেইখন চিনেমাৰ পৰা আৰু মানে তাৰে মানে চিনেমাৰ নিৰ্দেশক, পৰিচালক চবে মানে ভাল কিবা এটা বস্তু সমাজৰ আগত আৰু অভিনেতা বোৰে সমাজৰ আগত কিবা এটা দিব পাৰিছে বুলি সিহঁত
উ, আৰু এটা আৰু এটা গুৰুত গুৰুত্বপূৰ্ণ কথা হ'ল যোনবিলাক মানুহে চলচিত্ৰ চাই তুমি যেনে কলা কিবা এটা উম, সমাজক মেছেজ দিছে, ঠিক আছে বহুত সময়ত কি থাকে বহুত কিছুমান দ, দ শক আছে, এই মেছেজ তকে কিছুমান বস্ আছে মানে বস্তুতটো গ্ৰহণ কৰিলো যেনেকুৱা যোনে মানে ভাবা ধুনীয়া মানে চিত্ৰ আঁকিব বিচাৰে ভাল পায় তেওঁলোকে চিনেমাৰ পৰা কিবা এটা নতুন বস্তু শিকি কিনে তেওঁলোকে মান চিত্ৰ মানে হেৰি কৰ যোনে ভাল চিত্ৰকৰণ কৰিব ভাল মানে ভাল পায় কেনে হয় মানে ভিডিঅ কৰি ভাল পায় ত বহু বস্তু শিকিব লগা আছে যোনে গান ভাল পায় গানৰো কমান নতুন নতুন বস্তু তেনেক তাৰ পৰা শিকিব পাৰিব মানে চব মান ভাল আছে তাতে বস্তু শিকাৰ কাৰণে ছে- চলচিত্ৰৰ পৰা ক'ব গলে।
উম, হয়, দিয়া বাকী হ'ব নহলে, আজিলৈ। আমি আকৌ কথা পাতিম, বাকী মেঘালয় গ'লে ক'ব হা।
ঠিক আছে একছ ভাল ভ কমঠিক আ